হেল্ল'।
হেল্ল'।
হয় হয়, শুনিছো কওক।
অ', অ, শুনিছেনে?
হয় হয়, শুনি আছোঁ, কক?
অহ।
উম ঠিক আছে, তেনেহলে আজি আমাৰ বিষয়টো আলোচনা কৰো।
হয় হয়।
দৈ দৈনন্দিন জীৱ জীৱনৰ বিষয়ে আছিল নে?
হয় মই মানে তাকে, তুমি কি কৰি আছা এতিয়া এনে।
বহি আছো ৰবা মানে বহুত গৰম দিছে।
অ', তাকে তাকে, মানে তাৰে পৰা মানে তোমাৰ আইডিয়াটো আহিল আৰু মনত যে দৈনন্দিন জীৱনৰ বিষয়ে কিবা এটা ক'বা বুলি ভাবিছা আৰু মোক।
হয়।
অ', অ, মানে কি কৰা কোৱাচোন? তুমি অলপ দৈনন্দিন জীৱনৰ বিষয়ে মানে কি বুলি ভাবা তুমি?
দৈনন্দিন জীৱনৰ বিষয়ে তেনেকুৱা
যদি ভাবো মানে দৈন হয়, তুমি মই কৈছো যে তুমি দৈনন্দিন জীৱন বুলি ক'লে এনেকুৱা ভবা নিকি যে মানুহ অভ্যাস বা তোমাৰ সৰুৰ পৰা আমি কি ব্যৱহাৰ কৰোঁ বা কেনেকুৱা আমি সুস্থ হ'বলে নিজকে ৰাখিব পাৰোঁ, সুখী ৰাখিব পাৰোঁ।
উম, উম, উম, উম, উম, হয়, হয়। মানে দৈনন্দিন জীৱনত যিবিলাক সৰু সৰু অভ্যাস আছে, সেইবিলাকেই আমাক জীৱনটো গঢ় গঢ় দিয়ে। পঢ়াৰ পৰা আৰম্ভ কৰি হওক বা সৰু সৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যিটো দায়ি ত্ব বুলি ভাবি যিবিলাক অভ্যাস কৰো বা প্ৰতিদিনে সেইবিলাক যিবিলাক কাম কৰো। সেইবিলাকেই আমাৰ নি নিজৰ জীৱনটো গঢ় দিয়ে।
অ', মানে কা হয় হয় একদম ঠিক কৈছা, মানে কাম বুলি ক'লে মানে ৰাতিপুৱা এ মানে কেতিয়া সাৰ পাও আমি বা কেনেকে চাফা কৰি ৰাখোঁ গোটেই ঘৰ-চৰ। আৰু মানে কি পঢ়া শুনা বা চাকৰি কৰোঁ।
অ', হয়।
আৰু মানে কি ভাল ভাল আহাৰ গ্ৰহণ কৰোঁ, লগতে মানে ব্যায়াম-চ্যায়াম কৰোঁ। আৰু পৰিয়ালৰ লগত সময় যে কটাও এইবিলাক বস্তু আহি পৰে আৰু।
হয়। আমি একেবাৰে সু সুস্থ জীৱন যদি জীয়াব বিচাৰো, তেনেহ'লে ভাল যি যি দৈনন্দিন জীৱন মনত যিবিলাক অভ্যাস সেইবিলাক সুস্থ ভাল আকাৰে যদি আমি গঢ় দিও, তেনেহ'লে সঠিকভাৱে জীৱনটো জীয়াই থাকিব পাৰি।
হয় হয়।
অ', যদি সোনকালে ৰাতি, অহ সোনকালে ৰাতিপুৱা উঠি তাৰপিছত অকমান উম, ব্ৰাছ চ্ৰাছ কৰি অকমান তুমি যদি খোজ কৰা নহ'লে বা এক্সাৰচাইজ কৰা যদি মেডিটেশ্যন কৰা বা তেনেকুৱা য়োগা যিকোনো কৰি পিছত অকমান পুষ্টিকৰ খাদ্য খোৱা, খাদ্য খাই অকমান তোমাৰ নিজৰ কামলৈ বা যিকোনো কাম, কাম-কাজ পথাৰলৈ হওঁক বা কামলৈ হওক তেনেকে ওলাই, ওলাই গৈ তেনেকুৱাৰে অতিবাহিত কৰা সময়বোৰ তেনেহলে ভালে থাকে নহয়নে?
একদম-একদম ঠিক কৈছা তুমি আৰু মানে বৰ্তমান মানে মোবাইল ইণ্টাৰনেট বা কম্পিউটাৰ এইবিলাক
উম, উম, উম।
অহাৰ পিছত হব বুলি নে কিবা সুবিধা
উম, উ এই যিটো যান্ত্ৰিকতাৰ যুগ সেইটোৱে বহুতখিনি পৰিমাণৰ বেয়াও আছে, ভালো আছে।
অ, ভাল বুলি ক'ব গ'লে জীৱনটো সহজ কৰি তুলিছে আৰু।
হয়, কিছুমান একেবাৰে ভাবি নোৱাৰা কিছুমান সমস্যা বিলাকৰ সমাধান দিছে আমাক। সহজ কৰি তুলিছে, আকৌ যদি অত্যাধিক ব্যৱহাৰ কৰোঁ আমাৰ শাৰীৰিকভাৱে অসুস্থতা কৰি দিয়ে কিছুমান নহয়নে?
অ, হয় একদম আৰু সময় বিলাকো যাই থাকে অনলাইন থাক
অ, বেছি সময় যদি আমি একেবাৰে মোবাইলটোতে সোমাই থাকো নহলে বা টিভি বা তেনেুকোৱা আহ স্ক্ৰীনখনকে চাই থাকো বা ল'ৰা-ছোৱালী, সৰু ল'ৰা-ছোৱালীক তেনেকে যদি বস হাই ৰাখো স্ক্ৰীনৰ ওচৰত তেনেহলে সিহঁতৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয়। সিহঁতক অকমান বাহিৰলৈ ওলাই নি বাহিৰৰ যিটো পৰিৱেশ সেইটো উপভোগ কৰিব দিয়াটো ভাল।
হয়, একদম ঠিক কৈছা, লগতে মানে সেয়ে আৰু মানে দৰকাৰী কামখিনি কৰিব লাগে, সহজ কৰিব লাগে আৰু অবাবত সময়বিলাক নষ্ট কৰিব না লাগে আৰু দৈনন্দিন জীৱনত।
উম।
আৰু লগতে আমি দৈনন্দিন জীৱনত আৰু কিছুমান ভাল কাম আছে যেনেকে তোমাৰ গছ-চছ ৰুব লাগ পৰিবেশৰ প্ৰতি মানে সচেতন হব লাগে অলপ মানে হ
অ, হয়।
অ, এইবিলাক মানে অভ্যাসে মানে দৈনন্দিন জীৱনত মানে নিজৰটো ভাল কৰে কৰে আৰু পৰিৱেশৰো ভাল কৰে।
উম, ভাল কৰে।
অ
ঠিক আছে, আ তুমি তোমাৰ দৈনন্দিন জীৱনটো কেনেকৈ চলাই আছা মানে। এইকেইদিন
মই তোমাৰ বিশেষ একো নাই ৰাতিপুৱা সোনকালে উঠো অলপমান
উম।
তাৰপিছত অলপ খোজ-চোজ কাঢ়ো, অ খোজ কাঢ়ো অ, তাৰপিছত মানে নে অকলে খোজ কাঢ়ো, তাৰপিছত আহি চাহ একাপ খাওঁ।
উম।
তাৰপিছত মানে আকৌ অলপমান ব্যায়াম কৰোঁ ৰাতিপুৱাৰ সময়খিনি, তাৰপিছত কিতাপ পঢ়ো অলপমান।
আহ।
তাৰপিছত মানে আগতেতো মোৰ মহাবিদ্যালয়ত যাব লাগিছিল, ত' মানে ক্লাছত ওলাই গৈছিলো আৰু।
অ।
এতিয়াতো বাৰু কৰ্ম জীৱনটো কামতে যাওঁ।
হয়।
অ, তাৰপিছত কামৰ পৰা যদি মই, মোৰ অলপ সোনকালে ছুটি হয় কামৰ পৰা। ত' তাৰপিছত মোৰ হেৰি কৰোঁ মানে চাৰিটান বজাত আহি মই ক্ৰিকেট খেলিব যাওঁ অলপমান।
অ অ
অ তাৰ মনটো ভাল লাগে হয় হয় তাৰপিছত আহি কিনে আ আকৌ মই সেই কৰো আকৌ আমাৰ ওচৰতে ষ্টেডিয়াম এখন আছে মানে ষ্টেডিয়ামত মানে অলপমান দৌৰিব চৌৰিব যাওঁ মই অলপ বাহিৰতে মানে অলপ সেই ব্যায়াম চামতে ব্যস্ত হৈ থাকো মানে
অ ভাল
অ তাৰপিছত কেতিয়াবা পূজা কৰো আৰু অ পূজা কৰো তাৰপিছত আকৌ মই অলপ এই দবা খেলি বহুত ভাল পাওঁ দেই
ত বা আহ সেইটো ওজন ওজন দলিৱাটো নেকি কণ্ডোৱাতটো অ অ সেইটো অ অ অ অ সেটো অ অ অ ঠিক আছে এইটো অ
অ আৰু তাৰপিছত দবা খিলো তাৰপিত কেতিয়াবা কেতিয়াবা আকৌ অলপমান গানৰো চখ উঠিছে অলপমান কেতিয়াবা গান ধান চানো গাওঁ অকলে
অ অ গাব লাগিল অ মনৰ অৱস্থা এই বিলাক ভালে থাকিবৰ কাৰণে
অ এই গান চান গাই আহি আকৌ মানে কি মায়ে ভাত খাওঁ মাতে নটা চাৰে নট মান সোনকালে ভাত খাওঁ
উম হয়
চাই কিনেল মবাইল চোাইল দপো নিদিবা নহয়িয়াচোন তাৰ পিছত সেই কৰোঁ শুই যাওঁ আৰু জিতা টোপনি ধৰে অঁ তাৰপিছত তুমি কি কৰা আকৌ তোমাৰ কোৱা অলপমান
উম ঠিক তেনেকুৱাই বৰ বেছি ব্যস্ততাও নহয় বা বৰ বেছি মানে আৰামদায়ক ভাৱে বহি থাকিবলৈও তেনেকুৱা সময় তেনেকুৱা নহয় ৰাতিপুৱা উঠি অকণমান অকমান নিজৰ নিজৰ সৈতে সময় কটোৱাৰ পেছি ছত তেনেকৈ ভাত পানী খাই কামলৈ ওলাই যোৱা যায় কামৰ পৰা উভতি কামলৈ যোৱা তাৰ পৰা উভতি আহি আকৌ অকণমান নিজৰ কামখিনি সামৰি শাৰী পাতি লগাই নিজৰ ৰুমটো বা তেনেকুৱা খিনি নিজৰ ঘৰৰ যিিকিনু এটা দুটা সৰু সুৰা কাম শাৰী বুটি লগাই আকৌ অকণমান ওলাই যোৱা যায় ওলাই বাহিৰলৈ তেনেকুৱা
বাহিৰলৈ ওলাই আহি কিনে আকৌ তেনেকুৱা ঘৰত কিছুমান এটা দুটা মানে কিছুমান পৰীক্ষা দি থকা হৈছে প পঢ়ি বা তেনেকুৱা কৰি মবাইল মোবাইলো চাই থকা যায় বাৰু ন নোযোৱা নহয় কামৰ পৰা উভতি হওক বা তেনেক তাৰ পিছত মবাইল তেনেকুৱা চোৱাৰ পিছত তেনেকে শুই থ শুই থকা শুৱা যায় আৰু সোনকালে শুব চেষ্টা কৰোঁ আৰু
অ বঢ়িয়া দেই আৰু লগতে মানে আৰু আমাৰ কি দেওবাৰতটো অলপ প্ৰত্যেকৰে দৈনন্দিন জীৱনটো অলপ সলনি হোৱা দেখা যায় আৰু
হয় উম
অ মোৰ খিনি চট কি মানে চমুকে কওঁ আৰু মানে মই সেই কৰো আৰু লগৰ ল'ৰাবলাকৰ লগত কেতিয়াবা বাইক চাইক লে ওলাই যাওঁ আৰু
অ তোমালোকৰ বহুত ভাল দে ল'ৰাবলাকৰ মানে যেতিয়াই মন যায় তেতিয়াই লগৰ লগত বাইক লৈ কৰ'ৰবাত ফৰি অ অ ফুৰিব ফুৰিব যোৱাতো মানে
অ এনেকে কেতিয়াওান বেয়া লাগিলে থাকিলে বাইক চাইক লৈ ওলাই যা আৰু ৰা
অ ভাল কিন্তু আমাৰ -আমাৰ বিল অ, আমাৰ লগত তেনে কোৱা গ'লে মানে আৰু কত গ'ল, কিয় গ'ল কেনেকুৱা-কেনেকুৱা ধৰণৰ প্ৰশ্ন বিলাক আহি পৰে হয় অ,
অ', সেইটোতো আমাৰ আৰু ৰবিবাৰে আমাৰ থাকেই মানে ক'বাত মানে দৈনন্দিন জীৱনত ক'বাত যোৱা মানে মাংস-চাংস লৈ বনোৱা কৰ'বাত ঠাণ্ডা দিনকেইটাত তুমি কি কৰা দেওবাৰত?
দুওবাৰে তেনেকুৱা বিশেষ নাথাকে মই নিজে কামলৈ যোৱা কাপোৰ কাপোৰ কানিবোৰ ধু বা ঘৰটো ঠিক কৰি কেনে তেনেকুৱা নিজৰ- নিজৰ হতে অকমান টাইম-টাইম অ, স্পেণ্ড শাক-পাচলি নাকাতো তেনেকুৱা তেনেকুৱাই কিবা কিবি অকমান কৰা যায় কেতিয়াবা মন গলে ছবি আকো নহলে বা তেনেকুৱা এ এটা, দুটা কাম কৰা যায় হাতৰ কেতিয়াবা কাম কৰো তেনেকুৱা।
অ', অ', মানে ঠিকে আছে দিয়া অলপমান এটা, দুটা মানে বাহিৰত থাকিব লাগে গান গোৱা ছবি আঁকা ডেন্স কৰা মই যেনেকা তোমাৰ এই কিবা কি আছিল মোৰো অ, গান গোৱা আছিল
উম,
অ, সেনেকা আৰু দৈনন্দিন জীৱনটো অলপ সেয়ে হ'ব লাগে আৰু শান্তিত হ'ব লাগে আৰু।
হয় শান্তি
অ, আৰু তুমি এ এনে এটা বস্তু সুধো মই শেষত তোমাক এ দৈনন্দিন জীৱনটো তুমি কেতিয়াবা বেলেগৰ কিব পড কাষ্ট বা কিবা এনেকে চাই কিনে অলপমান নিজকে চেঞ্জ কৰা সলনি কৰা নেকি? ভাল হব কাৰনে অলপ।
অ', বহুত মানে মোক কোনোবা ক্ষেত্ৰত অনুপ্ৰাণিত কৰে পদকাষ্ট কোৱাটো?
অ',
পদ আহ, কিছুমান সকলোখিনি ব্যক্তিৰে নাচাও মই কিন্তু কিছুমান এজন দুজন ব্যক্তিৰ মানে চোৱা যায় তেনেকুৱা মানে, সিহঁতৰ যিটো দৈনন্দিন জীৱনৰ লাইফষ্টাইলটো আছে ন' সিহঁতৰ কেনেকৈ মানে, যিটো কাম কৰিবলৈ অনুপ্ৰাণিত হয় সেইটো কেনেকে কৰে মানে আৰু কেনেকে সেইটোৰ প্ৰতিয়ে মানে খামুচি মাৰি ধৰি কেনে সেইটোৰ প্ৰতি, সেইটো দিশে, সেইটো দিশে কেনেকে আগ বাঢ়ি যায়, জানিব মন যায় নহয় নে, আমাৰ যিটো জেনেৰে চন আছে যিটো আমাৰ খাপৰ ল'ৰা ছোৱালী আছে আমাৰ বেছিভাগ খাপৰ লৰা ছোৱালী খিনি মানে এইফালে মানে ডিষ্ট্ৰেক্টেড হোৱা যেন দেখা যায় নহয় নে? নিজৰ যোনটো মানে একেবাৰে কাৰেজ আছে কোনটো দিশত নিজৰ শক্তিটো আছে বাৰু কোনটো দিশত লগাব লাগে সেইটো মানে নাজানাৰ দৰে হৈ যায়। নহয় নে, উম, অ, মানে দৈনন জীৱনত, মানে, আমাৰ যোনটো মেন কাম আছে সেইটো-সেইটো দিশত লগাব লাগে তেনেকুৱাতোও ভাৱ নহয় কেতিয়াবা সময়বোৰ মাথ যাই আছে। মানে নিজৰ, তেনেকুৱা ধৰণে গৈ থাকে, কিন্তু নহয় নে, মোৰ কেতিয়াবা কেতিয়াবা ভাব তেনেকুৱা, অ, সেই দৈনন্দিন জীৱনৰে অ, এ এটা সময় যে আমি, মানে নিজৰ যোনটো কামত একেবাৰে কি কয় এইটো? একেবাৰে ৰুচি আছে অ অ ৰুচি আছে অ সেই টো বি সেইটো কামত লগাব লাগে আৰু সেই দিশে আগবাঢ়িব লাগে। তেনেকুৱা ধৰণৰ ভাৱটো মানে কেতিয়াবা আহে আৰু অ ওম
ঠিকে আছে দিয়া বাৰু ভাল লাগিল মানে অলপ আদান প্ৰদান কৰি কথাখিনি হয় হয় ঠিক আছে বাৰু অ